হেল্ল' উম।
মাত তোক অকনমান ডাঙৰকে দিয়াচোন।
ৰ'বা দু মিনিট অকে।
অ, অ, অ।
উম। ৰ'বা, ৰ'বা। হেল্ল'।
উম।
হেল্ল' মাতটো আহিছে।
মাতটোকমান ডাঙৰকে দিয়া মাতটোনো অকনমান মানে লাহে, লাহে আহিছে।
অ' মানে এইটো হেডফোন কানেক্ট আছে ন সেইকাৰণে।
আচ্ছা, কোৱা খবৰ খাতি কোৱা?
খবৰ পাতি ভাল তোমাৰ?
আছো দিয়া জিয়াই
বাকী ঘৰৰ মানুহ ঠিক-ঠাক আছে? অ 'নাই হোৱা। নাই হোৱা কলো।
অহ' কি কৈছিলা বোলে?
মা ঘৰৰ মানুহ ভালে আছে।
অহ' ভালে, ভালে, ভালে। তোমালোকৰ?
ভালেই
ঠিকে আছে ঠিকে আছে, ভালে থকাতোৱে লাগে।
অহ। ভালে থাকিলে ভাল আৰু ঘৰতে। মই অলপ বাহিৰত আছো।
হা, হা, হা।
মই অলপ বাহিৰত আছো ক'লো।
অ, বাহিৰত আছা।
উম।
কবাত গৈছা নিকি?
আহ ঘূৰিব গৈছো।
ক'ত?
শ্বিলঙৰ পিনে গৈ আছো।
শ্বিলঙৰ ফালে গৈ আছা?
অ' গৈ আছো লগৰ-বিলাক
কোন, কোন, কোন আছে ওচৰত?
মোৰ লগৰ আছে, কেইটামান। পিছপালে বহিছে আৰু বাছত গৈ আছোঁ যে।
আহ বাছত গৈ আছে ন?
অ'ভাবিছিলো বাইকত যাম বুলি।
হা, হা, হা।
বাইকত যাম বুলি ভাবিছিলো, নগলো মানে বাজেটটো মিলা নাছিলে।
আচ্ছা, আচ্ছা।
উম গৈ পাম অলপ পিছতকে আৰু লগৰ আছে আঠজন মান আছে
আচ্ছা আচ্ছা
জনী
অঁ অঁ আৰু এতিয়া থাকিবানে তাত
অ থাকিম।
কিমান দিন মান ট্ৰিপ লৈছা?
উম তিনি দিন
হম
তিনি দিন থাকিম তিনিদিন
তিনিদিন
অ
ঠিকে আছে ঠিকে আছে চব ধুনীয়াকে চাই বৈ আহিবা।
অ অ তোমাক তোমাক তোমাক কল কৰিছিলো তুমি উঠোৱা নাছিলা যে সেইকাৰণে য আছিলো তুমি বিজি আছা চাগে মই অ নেক্সট টাইম তোমাক লৈ যাম। মানে আহি আকৌ যাম বুলি ভাবিছো।
চ লাগিছে মাতটো
নাই নাই ওচৰতে আছো গলো কিবা হৈ আছে
আচ্ছা মানে মাতটো অকনমান সৰু সৰুকে মানে লাহে লাহে আহিছে সেইকাৰণে। ঠিকে আছে এনেই কিবা খালানে নাই?
খাম কিবা আনিব ৰখিব বাচটো তেতিয়া খাম
অ খাই ল'বা খাই ল'বা
উম
ঘৰ ঘৰ নে ক'তনো তোমাৰ?
মোৰ ঘৰ শুনিতপুৰ শুনিতপুৰ
আচ্ছা তাৰ পৰা কৈ আছা ন?
আহ
ঠিকে আছে ঠিকে আছে।
উ গৈ পাম খেতে ওলালো এতে গৈ পামহে
হা হা হা
গৈ পাম ক'লো
আহ
উম
এতিয়া কালি কালি মানেহে ঘূৰিবা চাগে ন?
অ হয় হয় কাইলে ঘূৰিম।
এনে ক'ত ক'ত যোৱা প্লেন বনাইছা কালি?
কালি কালিটো হোটেলত থাকিম কথা চথা পাতিম তাৰ পিছত অলপ ঘূৰিম। তাতে মানে অলপ ভিউটো এনজয় কৰিম।
অ সেইটো সেইটোতো মেইন ন? ভিউটো এনজয় কৰিলা শ্বিলংত গৈ পেলাই যদি ভিউটো এনজয় নকৰা আৰু।
অ'
সেইটোৱেই। ঠিকে আছে ঠিকে আছে ধুনীয়াকে ঘূৰি পকি আহি যাবা ন? কিমান দিনমান হ'ল এনেই এপটোত কাম কৰা?
কোনটো?
এইটোও যিটো এপত তুমি এটা কথা পাতি আছো ন আমি।
অ, অ' এইটো তোমাৰ হ'ল এসপ্তাহ হ'ল নেকি?
আচ্ছা, আচ্ছা ঠিকে আছে লাগি থাকিবা। এনে হেৰি মান গৈছে ন নাই পেমেণ্ট? পেমেণ্ট কচ নাই ন ফাষ্টট পেমেণ্ট?
গৈছে বাৰু। ইয়াত মানে অলপ নেট-ছেট প্ৰব্লেম দিলে পেমেণ্ট নাপায় আৰু।
অঁ' সেইটো অকণ হয়েই বাৰু। ফাইভ জি নে তোমাৰ?
অ ' ফাইভ জি।
উম, ঠিক আছে ফাইভ জি কৰি ল'বা ফাইভ জি কৰিলে মানে নেটটো অকণ ভালকে পায় ন, সেইটো কাৰণে ভাল।
উম, উম ফাইভ যি হয় বাৰু।
ফাইভ জি হ'লে ভাল মানে, এই ফ'ৰ জিত মানে নেটৱৰ্ক অকণ শ্ল' মাৰে ন।
অ, নেটো শ্ল' মানে বহুত মানে ঝেমেলা আছে।
জেমেলা ফ'ৰ জিত সেইকাৰণে ভাল লাগে, এতিয়া ফাইভ জি মানে অকমান ভাল হয় আৰু।
অ' আজিকালি চবে আৰু ফাইভ জি ইউজ কৰে।
অ' বহুত চব আজিকালি ফাইভ জি হেৰি হ'ল, কৰা হ'ল। ফৰ যি ফৰ জী নাইকিয়াই হৈ যাব এতিয়া মোবাইল কেইদিনমানৰ পিছত।
অ' অ।
চপ ফৰ যি ওলাইছে ফৰ যি বিলাক কি আৰু ফৰ জি আগতে বহুত ওলাইছিলে এতিয়া ন কহ হৈ গ'লগে।
অ' মানে এতিয়া আৰু ফৰ জি টো মানে কি হ'ল গ ফৰ জি এতিয়া মোবাইল বিলাকো বন্ধ হৈ যাব। আৰু মানে কম দামী মোবাইল আহিলেও ফাইভ জি দিব।
সেইটোৱেই।
উম।
ফ'ৰ জি নেট-ছেট নাহে ন এ ফাইভ জিত আনলিমিটেড নেট ন? পইচা পাব পাৰিল চব আহে সেইটোয়ে।
অ। জিঅ'টো ভাল জিঅ'টো মানে কোন কি ক'লা?
মা হঁত ঘৰত আছে নে?
ঘৰতে আছে। মই কলো
আচ্ছা, আচ্ছা তুমি কি কৈছিলা বোলে? তুমি মাত্ৰ কিবা কৈছিলা।
একো কোৱা নাই, তুমি কলা যে এইটো শুনি নাই পোৱা ভালকে এইটো ক'লো।
অ, অ, অ 'মই সুধিলো বোলো মাহত বোলো ঘৰত বোলো আছ নে?
অ' আছে ঘৰতে আছে।
ঘৰত, ঘৰত এনে কোন কোন থাকে?
ঘৰত দাদা থাকে, মাক থাকে, দেউতা থাকে।
অ' আছা তোমাৰ দাদা আছে ন?
অ, অ।
অ' ঠিকে আছে দাদা বাই কিহত?
লৰাটো পাঁচ চব হৈ গ'ল আৰু বিয়া পাতিছে।
আচ্ছা বিয়া পাতিছা ন?
উম, বহুত দিন হল আৰু বিয়া পতা। অ' পঢ়ি আছো মই।
আচ্ছা, আচ্ছা এনে এম কি? মানে কি হবলৈ মন গৈছে?
উম, এ মোৰ বাৰু মাথা মৰা নাই। মই মানে এইটো
কিহত মাথা মাৰি আছো কি কয় তোমাৰ উ ইহত মাথা মৰা নাই দাদা আছে আৰু ইমান টেননত
জব-চব কৰা নাই এতিয়া লৈকে বৰ্তমান।
কৰিবা মানে ন?
উম, উম। কৰিম বুলি ভাবিছো। আই টি আই কৰিম এতিয়া। অ পঢ়ি আছো এতি। য়া। আই টি আই কৰিম বুলি ভাবিছোঁ।
অ এতিয়া অ অ ঠিক মৌ বাও। এতিয়াই কৰি আছোঁ বাও। মই এতিয়াই কৰি আছোঁ এবা। অ আই টি আই কৰি আছো।
মানে ইলেভেন টুৱেলভ পাৰ হলা নেকি?
অ পাৰ সেয়া পাৰ হলো।
আহ ভা কেনেকুৱা হ'ল টুৱেলভ?
অঁ টুৱেলভ টুৱেলভ পাছ কথা আছানে?
অহ। হেল্ল'।
হেল্ল'।
কি কলা?
পাছৰ কথা কৈছা নেকি?
অ অ টুৱেলভ কেনেকুৱা হ'ল? ভাল।
অ ভালে বুলি ভালে ভালে ভালে।
অ অ অ মোৰো অলপ, মইতে এতিয়া। টুৱেল্ভত নাই ন টুৱেলভত নাই এতিয়া। কৰিম বুলি ভাবিছো।
আচ্ছা।
মই তে ইলেভেনতে আছো মানে। মানে গ'লো আৰু।
অ অ ঠিকে আছে।
মেট্ৰিক দিছিলো এইবাৰ ভালেই হ'ল তাৰপিছত এতিয়া।
এনে মেট্ৰিক দিছিলা ন মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হ'ল।
উম ভালেই হ'ল।
আচ্ছা ঠিকে আছে ঠিকে আছে।
মানে এতিয়া।
কি লৈছিলা এনে মেটিকত।
মেট্ৰিকত মেট্ৰিকত তোমাৰ কি ইলেক্ট্ৰিক?
অ ইলেক্ট্ৰিভ সাৱজেক কি লৈছিলা?
হিন্দী।
হিন্দী লৈছিলা?
উম তুমি?
মইও হিন্দী দিয়া।
অ হিন্দী আৰু লিখিব সহজ হয় অলপ।
হা সেইটোৱেই। হিন্দীটো লিখিবলৈ সুনিবলৈ সহজ হয় আৰু প্ৰশ্ন বিলাকো হাৰ্ট ইমানটা নাহে যে।
উ উম বুজি পালে মানে এটাইে বস্তু। তাৰ পৰা। বুজি পালে লিখিব পাৰি অঁ অঁ অ।
মোকতো কিবা ডাউটে লাগে মেট্ৰিক মেট্ৰিকৰ ওপৰত ডাউটে লাগে কিবা। ইমান লিখি ইমান লিখিলো।
আহ।
লেটাৰো নিদিলে ইমান লিখি লিখি লিখি থেত।
বহুত লিখিব লাগে মেট্ৰিকত।
ব বত লিখিছোঁ। আঠটা পেজলৈ লিখিছোঁ।
বহুত লিখিব লাগে। বহুত বহুত। মানে মেট্ৰিকত মানে যিমান লিখিব পাৰা মানে সিমান মানে ভাল আৰু।
উম যদি।
হায়াৰ ছেকেণ্ডেৰীটো ইমান লিখিব নালাগে গম পাইছেনে নাই মেট্ৰিকত যিমান লিখিব লাগে।
এইটো কেছ নেকি?
সেইটোৱেই
কৰিবঢ় লাগিব নেকি বেছিকে।
অ হায়াই ছেকেডৰীত পঢিব লাগে হাইাৰ ছেকেডীত মানে প্ৰশ্ন বিলাক আহে কিন্তু ইমান এটা হেৰি তকে নাহে আৰু মেট্ৰিকৰ নিচিনা মেট্ৰিকত মানে লিখাৰ হেৰিটো বহুত
অ তুমি কি লৈছিলা টুৱেলভত?
টুৱেলভত।
অ আৰ্টচ লৈছিলা নেকি নহয় নহয় কি লৈছিলা মানে লৈছা ন কি ল'লা।
অঁ মই মই আৰ্টছ
আৰ্টচ লৈছিলা কি কি আছিলে তাত?
আৰ্টছ আৰ্টচ লৈছিলোঁ আছামিছ, ইংলিছ, লজিক, ফিল'চফি এইটো কম্পালচৰি ন তাৰপিছত এইফালে লৈছিলোঁ তোমাৰ হিষ্ট্ৰী। তাৰপিছতে ইকনমিক্স, এডভান্স এছমিক্স।
এডভানস আছামিছ মই ল'ম বুলি ভাবিছিলো।
এডভানস এামচ মানে অকণমান টান ও হয় এডভান্স এচামিচটো অকণমান পঢ়িবৰ কাৰণে গম পাইছা
এটা বস্তু ভাল আছে তাত
বস্তুটো মানে চোৱা আছামিজত যিমান লিখিব লাগে। আছামিজত লিখা ত আকৌ এডভানঞ্চস এছামিছটো তাতকৈও বেছিলৈকে লিখিব লাগে হয় এতিয়া দুয়োটাটো লিখাটো অকণমান পচিবল নহয়। মানে সেইকাৰণে লিখাৰ প্ৰতি মানে লিখাটো মানে ফাৰ্ষ্ট হ'ব লাগিব য এ এডভাঞ্চ যদি আছামিছ লোৱা ন লিখাটো ফাৰ্চ হ'ব লাগে তেতিয়াহে আৰু
আৰু
এনেই যদি এনেই বেলেগ চেলেগ লোৱাৰো তেতিয়া মানে পাৰা যায় আৰু
অ মইতো বাৰু ইমান লোৱা নাই মই বিহু মই বিহু ললো। নতুন চাবজেক্ট বিহুটো। এই বিহুটো মানে ললে এটা বস্তু বেয়া কও কি বেয়া কও। পিছত মানে তোমাৰ এইটো টোৱেলভৰ পিছত মানে ডিগ্ৰীলৈ পঢ়া
অ
তেতিয়াহলে কাম নিদিয়ে।
অ সেইটো বৰ কাম নাহিব বাৰু
আহ
এনে আৰ্টছত নে চাইন্স নে কি
কোন মই আৰ্টচ লৈছো আৰ্টচ ক'ত আৰু চাইন্সৰ লোৱা মানুহ তোমাৰ এইটো বিহু চিহু
আচ্ছা আছামিছ ইংলিছ আৰু লজিক ফিলচফিটোতো কম্পালচৰী ন।
লজিক নাই লজিক এইটো নাই আমাৰ তাত ইংলিছ আৰু আছামিচ নাই অ ইংলিছ। আৰু আছামিছ আৰু তোমাৰ এইটো কি কয়। তোমাৰ এইটো পলিটিকেল চাইঞ্চ ল'বই লাগিব এইটো।
অ অ এই কেইটা পৰা ল'ব লাগিব ম। ঠিক আছে এনেই হিষ্ট্ৰি নে লৈছানে জোগ্ৰাফী।
নাই যোগাফ্ৰি লোৱা নাই তোমাৰ
আচ্ছা আচ্ছা।
জিঅ'গাফ্ৰি চাৰ টো মানে অলপ খেলি মেলি আছে মানে।
খেলি খেলি মেলি আছে।
আহ তিনিদিন আহে খালি কেতিয়াবা কেতিয়াবা আহে। তুমি চাগে চিনি পাবা নেকি তোমাৰ দৃষ্টিটো কোনটো তুমি। তোমাৰ দিষ্ট্ৰিক কোনটো বো'লো?
ভালকে ক চোন অকনমান।
ডিষ্ট্ৰিক্টতো কোনটো ডিষ্ট্ৰিক?
আমাৰ নগাঁও।
নগাও নেকি? অ তেতিয়াহ'লে তুমি নাপাবা ছাৰটো আমাৰ এইপিনে অলপ বেলেগ মদন ছাৰ বুলি কয়। ই অলপ খাতৰা আছে। মই এইটো তোমাৰ এইটো শোণিতপুৰ।
আচ্ছা আমাৰ নগাঁও পৰে ন।
অহ উম উম অহঁ।
সেইকাৰণে দিয়া তেনে হ'ব দিয়া।
অ হ'ব ৰাখো দিয়া ভাল লাগিছে কথাপাতি তোমাৰ লগত উম।